হেল্ল' হয় হয় শুনিছো আপুনি শুনিছেনে?
হয় ময়ো শুনিছো বাকী খবৰ ভালনে?
মোৰ ভাল আপোনাৰ ভালনে?
মোৰো ভাল কি আপুনি কি কৰিছে এতিয়া?
মই এনেই আছো বাৰু আপুনি?
হয়, ময়ো এনেই আছো দিয়ক।
হয়।
আপোনাৰ ঘৰত ভালনে?
হয় হয় মোৰ ভাল আপোনাৰ ভাল নে ঘৰত?
হয়, হয় মোৰো ভালে দিয়ক।
ঠিক আছে বাৰু আজি আমি কোনটো বিষয়ত।
হয়।
হয় আজি আমি কোনটো বিষয়ত কথা পাতিব বাৰু? অলপ জনাবচোন।
হয়, আমি হ আমাৰ মানে উম। মানসিক আৰু শাৰীৰিক স্বাস্থ্যতটো কিমান দৰকাৰ আমাৰ কাৰণে মানে কিমান আমি কি। কৰিব লাগে ভাল ৰখাৰ কাৰণে সেইটো বিষয়ে কথা পাতিব পাৰো আমি ন?
হয়, হয় নিশ্চয় আপুনি ভাল এটা বিষয় বাছি লৈছে বাৰু।
হয় হয়। ত' আপুনি কওকচোন আমি আমাৰ মানে শাৰীৰিক স্বাস্থ্যটো ভাল ৰাখিবলে মানে আমি কি? কি কৰিব পাৰো?
আমি আমাৰ আহ শাৰীৰিক স্বাস্থ্যটো ভাল ৰাখিবলে আমি ৰাতিপুৱা শুই উঠি তেনেকে। য়োগা কৰিব পাৰো। বা আমাৰ যিবোৰ খাদ্য বাহিনী তেনেকে তেল মচলা বেছি আহাৰ নকৰি তেনেকে আমি। ঘ ঘৰত যোৰ থলুৱা খাদ্য থাকে সেইবোৰ আহাৰ কৰিব লাগে।
ঘৰুৱা, ঘৰুৱা শাক পাচলি খাব লাগে ন?
হয় হয় আৰু। পানীত হয়, আৰু এতিয়া যিহেতু গৰমৰ দিন হয়, পানীৰ পৰিমাণটো বেছিকে খাব লাগে।
হয়, হয়, হয়।
হয়, হয় আৰু তেনেকে আপুনি জনাবচোন অলপ আমাৰ শাৰীৰিক বা মানসিক স্বাস্থ্য ভাল ৰা
অ আমি ভালকে পানী খাই থাকিব লাগে ৰেগুলাৰ চাৰি লিটাৰ তিনি চাৰি লিটাৰ। মই ভাবো প্ৰত্যয়েক ব্য্ক্তিয়ে খাব লাগে এনেকে পানী আৰু আমি য়োগা কৰাও উচিত আচলতে যদি এক্সাৰচাইজ কৰিব পাৰো বা কিছুমানে জিমত যাব ভাল পায় জিমতো যাব পাৰো। তেনেকে আমি এইখিনি বস্তু কৰি থাকিলে মই ভাবো ভাল হয়। আৰু লগতে আমাৰ খোৱা খাদ্য খিনিও ভালকে খাব লাগে। আৰু যিমান পাৰো আমি ফা ফুড থাকিব লাগে আচলতে কাৰণ তাতে বহুত ধৰণৰ মচলা পাতি বা পুৰণি তেল ব্য্ৱহাৰ কৰে যাৰ ফলত আমাৰ মানে ফেটি লিভাৰ হ'ব ধৰে বা কিডনীৰ প্ৰব্লেম হ'ব ধৰে ন!
হয় হয় ঠিক কৈছে আৰু আপুনি ভাবেনে মানে আমাৰ যিমানখিনি শাৰীৰিক স্বাস্থ্যয়টো ভাল থকা জৰুৰী সিমান মানসিকতটোও ভালে থকা জৰুৰী নে?
হয় হয় মই নিশ্চয় তেনেকেই ভাবো কাৰণ আমাৰ যদি শাৰীৰিক স্বাস্থ্যয়টো ভালে থাকে তেতিয়াহে মানে আমাৰ মানসিক স্বাস্থ্যয়টোও মানে ভালে থাকিব আমাৰ একো টেনশচন নহব যে আমাৰ কিবা এনেকুৱা অ' অসুখ বা কিবা এনেকাা হৈ আছে বেমাৰ হৈ আছে বুলি আৰু মানসিক স্বাস্থ্যটো ভালে থাকিলেহে শাৰীৰিক স্বাস্থ্যটো ভালে থাকিব। কিয়নো আমি মানে ভাবো ন আমি বহুত টেনচন লৈ থাকি দিলে আমাৰ সেইটো আমাৰ শৰীৰত বহুত বেয়া এটা প্ৰভাৱ পৰি যায় তেতিয়া। ত' আমি মই ভাবো দুইোটাই আমি মানে সমানে ভালকে মানে কেয়াৰ লব লাগে আৰু ভালকে ৰাখিব লাগে।
তেনে মানে আমি
তেতিয়াহে মানে আমি অভাৰ অল মানে আমি ভালকে সুস্থ থাকিব পাৰিম ন'। হ
মানে দু এটা মানে শাৰীৰিক বা মানসিকৰ মাজত এটা অশান্তি পালে দ্বিতীয়টোত প্ৰভাৱ পৰেনে?
হয় হয় নিশ্চয় পৰে কাৰণ আমি উম' আমাৰ দুয়টাই ইণ্টাৰ কানেক্টেড হয় আচলতে মানে কি হল আমি মানসিক ভাৱে সুস্থ থাকিলেহে শাৰীৰিক ভাৱে থাকিব পাৰিম আৰু শাৰীৰিক ভাৱে থাকিলে মানসিক ভাৱে থাকিব পাৰি। আমাৰ যিহেতু এটা দেহতে আমি মানে ভাবো আমাৰ প্ৰত্যয়েক অংগ প্ৰত্ংগ বোৰ আমাৰ অংগ বোৰ আছে এটা দেহতে তটো আমি মানে মানসিক ভাৱে ভাব মানে কিবা ভোগ কৰি থাকিলেও আমাৰ আমি নিজে মানে শাৰীৰিক ভাৱেও কৰিম আৰু মানসিকভাৱেও কৰিম কাৰণ দুটাই মানে কানেক্ট হৈ আছে ন'।
হয় হয় ঠিক কৈছে।
হয়। সেইটোয়ে ত' মই ভাবো আৰু আমি মানে আজিকালি আৰু ভালকে মানে খোৱা লোৱা কৰিব লাগে আৰু কিবা খোৱাৰ আগত মই ভাবো অ' ভালকে মানে হেৰিতটো চাব লাগে। উম' মানে আমি কি খাই আছো হয়নে!
হয় হয় ঠিক কৈছে আপুনি।
হয় আৰু মই এটা প্ৰশ্ন সুধিব আছিলে আপোনাক যে আজিকালি যে অ' দোকানত যোনটো সেই অ, আৰ এছ এল যোনটো ড্ৰিংক পোৱা যায়। সেইটো আপুনি ভাবে নেকি সেইটো মানে এ আমাৰ মানে বাচ্ছাবোৰক বেছি খুৱাব নালাগে বা কিবা এনেকুৱা।
হয়, মই ভাবো সেইটো যিহেতু আমাৰ ঘৰুৱা ঘৰুৱা বহুত খিনি তেনেকে আছে আমি পানীৰ লগত নিমখ মিহলল খাব পাৰো। আৰু তেনেকে আমাৰ ইলেক্ট্ৰল পোৱা যায়। সেইবোৰ খাব পাৰো কিন্তু অ, আৰেছ চআৰেছটো যিহেটো পেকেজ ফুড হয় ন। আৰু মানে বহুখিনি পোৱা গৈছে অলপতে যে কেমিকেলো মিহলাই।
হয়।
তেনেকে মই ভাবো সেইটো খাব নালাগে আৰু বিশেষ ভাৱে সৰু বা চ্ছা ল'ৰা-ছোৱালীক তেনেকে সেইটো মানে যিমানখিনি পাৰা যায় সেইটো এভইড কৰিব লাগে। আৰু তাৰ সলনিতে আমি ইলেক্ট্ৰল খুৱাব পাৰো সিহঁতক বা উ উ, নেমুৰ চৰ্বত কৰি খুৱাব পাৰো।
হেল্ল'?
হেল্ল'? হেল্ল'? হয়, মই কি ক'লো শুনিছেনে আপুনি? মোৰ চৰ্বত খাব লাগে ন আমিই হেল্ল'? হেল্ল'? হেল্ল'?
ধৰিব পৰা নাই। কেনে হেল্ল'?